হ
অঁ এনেই আছিলো ৰ'বা তুমি
ময়ো এনেই আছিলো ৰ'বা। ঘ ঘৰতে আছে না। তুমি
অ অ ঘৰতে আছিলো তুমি
ময়ো ঘৰতে ৰবা ব্যস্ত আছিল নেকি তুমি
ব্যস্ত নাই ৰবাত তুমি
ময়ো নাই অ আজি মানে মই মই। আজি মানে মই অসমৰ এটা বিখ্যাত ঠাইৰ বিষয়ে জানিব বিচাৰিছিলো তুমি মোক মাজুলীৰ বিষয়ে কিবা কব পাৰিবা নেকি
নিশ্চয় পাৰিম মাজুলী অসমৰ এক অতি সুন্দৰ আৰু ঐতিহাসিক ঠাই এই বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ হিচাপে পৰিচিত এই দ্বীপ এই দ্বীপটো ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য সকলোকে মুগ্ধ কৰে
বা মাজুলীৰ বিষয়ে মই আগতে শুনিছিলো বাৰু কিন্তু ইয়াক ইমান বিশেষ বুলি ধৰা হয় নেকি
হয় মাজুলী কৱলে এটা নদীদ্বীপ নহয় ই অসমৰ সংস্কৃতি পৰম্পৰা আৰু আধ্যাত্মিক জীৱনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাদেৱৰ বৈষ্ণৱ ধৰ্মীয় আদৰ্শ প্ৰভাৱ ইয়াত স্পষ্ট ভাৱে দেখা যায় ইয়াত বহুতো সত্ৰ আছে যিবোৰ অসমৰ সংস্কৃতি আৰু ধৰ্মীয় ঐতিহাসিক সংৰক্ষণ কৰি আহিছে যেনে আউনীআটী সত্ৰ দক্ষিণপাট সত্ৰ কমলাবাৰী সত্ৰ এনেকা বিভিন্ন ধৰণৰ সত্ৰ আছে যিবিলাকত বৈষ্ণৱ ধৰ্মৰ বহুতো প্ৰভাৱ পোৱা যায় তাতে
হয় পিছে সত্ৰ বুলে কি বুজাই
উ
সত্ৰ হৈছে বৈষ্ণৱ ধৰ্মৰ শিক্ষা সংস্কৃতি আৰু আধ্যাত্মিক সাধনাৰ কেন্দ্ৰ মাজুলীৰ সত্ৰসমূহৰ নাম প্ৰসংগ ভাওনা নৃত্য সংগীত আদিৰ চৰ্চা কৰা হয় এই সত্ৰসমূহ অসমৰ সংস্কৃতি জীয়াই ৰাখিবৰ বাবে বিশেষ ভূমিকা পালন কৰিছে
হয় ময়ো বাৰু মাজতে শুনিছিলো সত্ৰৰ বিষয়ে কিন্তু মই সত্ৰৰ কথা ইমান ভালকৈ নাজানো আৰু
আহ সত্ৰবিলাকত মানে বহা থাকে যেনে সত্ৰবিলাকত উম তাতে বৈষ্ণৱ ধৰ্মীয় মানুহ বিলাকে তাতে আহি পেলাই মানে স্থান কৰিব পাৰে মানে বিভিন্ন ধৰণৰ ফুৰিব পাৰে
হয় আৰু মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য কেনেকুৱা বাৰু
অ মা মা মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য অতুলনীয় ইয়াৰ চাৰিওফালে বিস্তৃত নদী সেউজীয়া পথাৰ উ গছ গছনি আৰু শান্ত পৰিৱেশ এক মনোমোহা দৃশ্য সৃষ্টি কৰে বিশেষভাৱে আকৰ্ষণীয় ইয়াৰ নিৰ্মল বায়ু আৰু প্ৰাকৃতিক পৰিৱেশে মন প্ৰাণ সতেজ কৰি তোলে
পিছে তাত পৰ্যটসকলে কি কি কাম কৰিব পাৰে
আহ পৰ্যটকসকলে বিভিন্ন ধৰণৰ সত্ৰ দৰ্শন কৰিব পাৰে স্থানীয় লোকসকলৰ জীৱনশৈলী চাব পাৰে মুখাশিল্প উপভোগ কৰিব পাৰে মাজুলী মুখা মুখাশিল্পৰ বাবে বিখ্যাত মাজুলীত উম হাতেৰে মুখাশিল্প উ তৈয়াৰ কৰা হয় ইয়াতে মুখা সত্ৰ হিচাপেও এখন সত্ৰ আছিলে যত মই ফুৰি আহিছো বহুত ধৰণৰ উম তাতে মুখা আছে বহুত ভাল লাগে সেইবিলাক উম ফুৰি ইয়াৰ উপৰিও বিভিন্ন উৎসৱ আৰু সংস্কৃতি অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ ঐতিহ্যৰ সৈতে পৰিচিত হব পাৰে
হয় যেনে দেখিছো মাজুলীত বহুবাৰে গৈছা চাগে ন
হয় মই মাজুলীত কৈছো কাৰণ মোৰ মাতৃৰ ঘৰ তাতেই মোৰ মামা তাতে থাকে আউনীআটী সত্ৰৰ যোনটো গেষ্ট হাউচ সেইটো মোৰ মামাৰে হয়
হয় পিছে মাজুলীত মানুহৰ জীৱনশৈলী কেনেকুৱা বাৰু এতিয়া কোৱাচোন
আহ মাজুলী মানুহৰ অতি সহজ সৰল অতিথিপৰায়ণ আৰু পৰিশ্ৰমী তেওঁলোকে মূলত কৃষি মৎস্য পালন আৰু হস্তশিল্পৰ সৈতে জড়িত তেওঁলোকৰ জীৱনৰত প্ৰকৃতি প্ৰকৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত তাতে বিভিন্ন ধৰণৰ জীৱ জন্তু পোৱা হয় যেনে মহ'ৰ পৰা আদি কৰি মহ'ৰ গাখীৰ বহু বিখ্যাত সেনেকে বহুত ধৰণৰ বস্তু আছে
হয় হয় শুনিছো আৰু মাজুলীত বানপানী সমস্যাও আছে এইটো সঁচা নে বাৰু মই বহুতৰ মুখতে শুনিছিলো মানে
হয় সঁচা ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া আৰু বানপানীৰ বাবে মাজুলীৰ বহু বছৰ ধৰি সমস্যয়াৰ সন্মুখীন হৈ আছে ইয়াৰ ফলত দ্বীপটোৰ কিছু অংশ ক্ষতিগ্ৰস্ত হৈছে তথাপিও চৰকাৰ আৰু স্থানীয় লোকসকলে মাজুলী অস্তিত্ব ৰক্ষাৰ বাবে বি ভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও, সঠিকভাৱে সফল হবলৈ পৰা নাই। প্ৰত্যেক বছৰে বানপানী বহুত ক্ষতি কৰি যায় তাতে। মানুহবিলাকৰ দুৰ্ভগীয়া অৱস্থা দেখি বেয়া লাগে। নিউজত পোৱা-পোৱাই চাগে তুমি প্ৰায়ভাগ।
হয় হয়, মই দেখিছো সেইবাবে তোমাক সুধিছিলো। পিছে তেন্তে মাজু তেন্তে মাজুলী ভ্ৰমণৰ বাবে কোনটো সময় ভাল হবনো?
সাধাৰণতে অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহৰলৈকে মাজুলী ভ্ৰমণৰ বাবে উত্তম। এই সময়ত বতৰ মনোৰম থাকে আৰু যাতায়ত সুবিধাজনক হয়। যেনে তুমি বাৰিষা কালত গলে অলপমান অসুবিধাৰ সন্মুখীন হবা। উম, যেনেকে তাতে ফেৰী নচলে বাৰিষা দিনত। উ যদি তুমি উম, অলপ ঠাণ্ডাৰ দিনত যোৱা তেতিয়া তুমি, উম উ বিভিন্ন ধৰণৰ মানে ফেৰী উপভোগ কৰিব পাৰি ফেৰী যাত্ৰা। ত' সেনেকে মানে অলপমান ঠাণ্ডা দিনত গলে তোমাৰ বাবেও ভাল হ'ব আৰু তুমি ফুৰি বেছি ভাল পাবা তেতিয়া তুমি বেছি, উম সুখ পাবা।
হয়। পিছে মোৰ তোমাৰ কথা শুনি মাজুলীলৈ যোৱাৰ ই আচ্ছা আৰু বাঢ়িহে গল।
হয় হয় তাতে গ'লে তুমি উম বহুত ধৰণৰ, উম নেদেখা বস্তু দেখিবলৈ পাবা যেনেকে, মাজুলীত চবতকৈ বিখ্যাত হৈছে মুখাশিল্প আৰু ভাওনা। মাজুলীৰ ভাওনা বহু মানে অসমৰ ভিতৰত আহ এক নম্বৰ বুলি জনা যায়। বিভিন্ন ৰাজ্যৰ, উ ভাওনাৰ দল সেইবাতে অংশগ্ৰহণ কৰে যেনেকে অসম ভাওনাৰ সমাৰোহ বেছি আ মানে অসম সমাৰোহ তাতেই পতা হয়। তাতে বিভিন্ন ৰাজ্যৰ, উ আহ ভাওৰীয়াৰ দলসমূহ আহি পেলাই তাতে প্ৰতিযোগিতা লয়, আৰু বহুত আকৰ্ষণীয় মই বহুবাৰ সেই দৃশ্য দেখিবলৈ সক্ষম হৈছো আৰু বহুত ভাল লাগিছে।
হয়, তোমাৰ তেন্তে ভাওনা কি কোনটো সময়ত হয় এনে মাজুলীত?
ভাওনা অঁ ঠাণ্ডাৰ সময়তে হয়। তুমি, ঠাণ্ডাৰ সময়ত গ'লে তাতে, অ ভাওনা পাবা, আৰু তাতে বিভিন্ন সময়তে ভাওনা পতা হয় এনেকুৱা কোনো নিৰ্দিষ্ট দিন নাথাকে কি তাতে ভাওনা পাতিব পাৰি। তাতে মানে ভাওনা অসম ভাওনা সমাৰোহটোহে এটা নিৰ্দিষ্ট সময়ত উদযাপন কৰা হয়। বাকী নামঘৰৰ ভাওনা সেইটো উম, গোটেই বৰ্ষটোতে চলি থাকে।
হয়, তোমাৰ পৰা মই মাজুলীৰ কথা শুনি বহুত ভাল লাগে কাৰণ মই যি শুনিছো যদিও আজিলৈকে মাজুলীলৈ গৈ পোৱা নাই, মই এইবাৰ ভাবিছো মোৰ পৰিয়ালৰ লগত মাজুলীলে যাম বুলি। তোমাৰ পৰা বহু সেই খিনি কথা আজি শিকিব পালো।
অ আহিবা আ তুমি মোৰ লগত আ মানে মোৰ লগত যদি, যাব বিচাৰ তে মোৰ লগতো যাব পাৰিবা। মোৰ মামাহতৰ ঘৰতে থাকিবলৈ সা-সুবিধা কৰি দিম।
মই তোমাক আ সুধিপেলাই কম আৰু কিন্ত, এনে তুমি কবা মই তোমাক কেতিয়াবা ফন কৰিব পাৰো।
অ, নিশ্চয়।
এনে মাজুলীত আ, বানপানীটো বহুতে হয়তু সেইখিনি টাইমত বাৰিষা কালত যদি মই আ, মাজুলীলৈ গওঁ তেতিয়াতো একো, মানে বেছি অসুবিধাৰ হে হ'ব মোৰ খীন হ'বলগীয়া হম চাগে।
নাই, ই-ইমানো অসুবিধাৰ সন্মুখীন হ'ব লগীয়া কোনো কথা নাই। কিয়নো তাতে চৰকাৰে যিহেতু পদক্ষেপ লৈছে এতিয়া বিভিন্ন। ত' পৰ্যটক বিলাকৰ বাবে ইমান অসুবিধা নহ'ব আৰু বহুত দেশ-বিদেশৰ পৰা পৰ্যটক আহি থাকে, ত' তেওঁলোকৰো ইমান অসুবিধা নহয়।
অ', সেইটো বাৰু ভালেই কৰিছে চৰকাৰে কাৰণ মাজুলীতটো যিহেতু অসমৰ এক বিশেষ ঠাই যদি, তাতে এনেকৈ অসুবিধাৰ সৃষ্টি হৈ থাকে তে তেন্তে তাৰে মানুহবিলাক কৰ বহু কষ্টৰ সন্মুখীন হ'বলগীয়া হয়।
হয়। উহ্ মাজ মাজুলী অসমৰ এক অন্য গৌৰৱ, মাজুলীক লৈ অসমে বহুত-বহুতো যহ কৰিব পাৰে।
হয়-হয়। হয়, ধন্যবাদ বন্ধু আজি মই মাজুলীৰ বিষয়ে তোমাৰ পৰা বহুত কথা জানিবলে পালো। তুমাৰ মোক বহুত সহায় কৰিলা আজি মাজুলীৰ কথা জানিবলৈ।
তোমাকো সহায় কৰিবলৈ ভাল লাগিল। আশা কৰো, তুমি এদিন মাজুলী ভ্রমণ কৰি ইয়াৰ সৌন্দর্য নিজ চকুৰে উপলব্ধি কৰা।
হয়, হয়, নিশ্চয়। মই এইবাৰ মাজুলীলৈ গম
হয়, তোমাৰ পৰিয়ালো যাতে উপভোগ কৰিব পাৰে মাজুলীৰ সৌন্দৰ্য। তুমিও পাৰা, আশা কৰিলোঁ সোনকালে যাবা।
অ, ধন্যবাদ-ধন্যবাদ। তোমাৰ পৰা বহুত জানিবলে পালো আজি।
হয়। দিয়া ৰাখিছো। এইখ খিনিতে।
অ, ইয়াত তে ৰাখিছো আজি।
হোমহ